অ'পন দুখনি চ নাই
অ আছো ৰবা এনে অল কথা পাতো বলো অ এই চাহ তাহ খাই পেলাই মানে অলপমান এনে ই ফুৰিব লৈছিলো বা এনেই ফুৰি ফুৰি মানে ফ নকৰো অলপ
চাহ খালা
অ হয় হয় খালো
মই নাখাই খাৱ নাই আৰু বা এতিয়া কাম অলপ পিছত সাতট মান বজাত ফু ফুৰিব গলাই নেকি কিতি
অ অলপমান সন্ধিয়া হৈছে যাতে অলপমান ফুৰ চুৰ কৰো
মই অলপ দেৰিকে যাম ৰবা অলপ মানে দেৰি থাকি যাওঁ আঠটা চাৰে সাতটা মানত
হয় হয় হয় ঠিকেই ঠিকে ঠিকে মানে ফুৰিলে ভাল ফুৰি ভাল
মনতটো ফ্ৰেছ হয় আলপ
ঠিকে ঠিকে ঠিকে ঠিকে মানে পাতল পাতল লাগে হৰি এটা মানে আজি বাৰ্তালাপ কৰিব লাগে এই হেৰিৰ ওপৰত মানে সটো হৈছে এই বাছসমূহ পুৰণা পুৰণি বাছসমূহ আৰু আজিৰ বাছসমূহ
অ আজি এতিয়া এতিয়াৰ বাছ আৰু আগৰ দিনৰ বাছৰে মানে অ মানে কি আগৰ দিনত কে গৈছিলে কেকিনি হৈ গল অ মানে ঠিকেই এইটো মানে এইটো মানে এ যেতিয়া আমি সৰু হৈছিলো যে এতিয়া মানে আজিৰ পৰা দছ পোন্ধৰ বছৰ আগত মানে বাছবিলাক মানে এই গাঁৱৰৰ মাজেদি তোমাৰ এই দুই এখন হে বাছ গৈছিল মানে আমি জানাত আমাৰ আমাৰ ইয়াত মানে তোমাৰ এই দুই তিনিখন বাছ গৈছিল মানে নাম মনত আ হে নাম বিলাক এই তোমাৰ এখন গৈছিল পপিতৰা বুলি এখন গেছিল তোমাৰ এৰাম কৃষ্ণ বুলি মানে দুখ খন বাছ গৈছিল মোৰ সৰু মই সৰুতে মনত আছে
অ ঠিক কথা মানে নামবোৰক মানে বহুত মানে
হয় হয় নামবিলাক বহুত ধুনীয়া আছিল এই পপিতৰা কি ধুনীয়া নাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ঠিকে ঠিকে
কি ধুনীয়া নাম ৰাখিছে
মানে এখন বা দুখননে হে মানে
হয় হয় দিনটো মানে ৰাতিপুৱা তোমাৰ এখন ছয়টাত গলে এখন নটাত যায়
হয় হয়
আহোঁতে তাৰমানে একে টাইম এখন ধৰি সাতটাত আহে এখন ছয়টাত আহে
অ হয় হয় হয়
তায়তৰ ব্যৱস্থা নছিলে তেতিয়া দিনত
নাই নাই একোবাৰে নাছিল মানে অকল বাছ বুলিয়ে কৈছিলো আমি মানুহ মানে আগৰ দিন যদি ক'ব যাওঁ মানে এই তেওঁলোকে মানে সদায় ৰখি থাকে বাছৰ কাৰণে মানে বাছৰ কাৰণে অৱজ্ঞা কৰে তেওঁলোক মানে ওলাম ৰে মানে সাজি কাচি ওলাই ধুনীয়াকে
আৰু মানে তেতিয়া গছিল হয় হয় আৰু মানে তেতিয়া গছিল তোমাৰ হে এই ব্যয়ৱস্থাতটো সিমান ভাল নাছিলেই তোমাৰ যোনটো আমাৰ কাৰেণ্ আছে তোমাৰ লাইনৰ ব্যৱস্থা
অ হয় হয় হয়
গাও বিলাকত বিৰাট আন্ধাৰ হৈছিল তাৰমানে তোমাৰ এ যাব হৈ গৈ দংঘাল দংগাল আছিল দঙাল ম
অ উম নিশ্চয় নিশ্চয় মানে ৰাস্তাস সমূহ মানে কেতিয়াবা জংঘল দংঘল আছিলে বাছ সমূহ মানে যেন বা সেনেকুৱা কাৰণে
হয় তেতিয়াাৰ দিনত মানে ৰাতি মানুহে এতিয়া যেনেকে এঘাৰটা বাৰটা দুইটা তিনিটাাতো ওলাইছিল এতিয়া ওলাব ভয় কৰিছিল মানে এতিয়া বিৰাট মানে হেৰি আহছিল তেতিয়া এই বাছ এই বিলাক গাড়ী নাই যাত ত ইয়াত নাই তোমাৰ ৰাস্তা বিলাক এই কেনেকুৱা আছিল তো জানাই তেতিয়া আগৰ ৰাস্তা এতিয়া জানাই মানে বাচ মাহ এতিয়াতো বাছ সেইবিলাক বাছ নাই মালিক বিলাকো নাই বিজ
অ হয় হয় নিশ্চয় আৰু এতিয়া চাব গ'লে এতিয়া দিনত তটো মানে এনেকুৱা মানে ঢেৰ বাছ হৈ পৰিছে হয় জানো
অ এতিয়াতো মাছত বহুত হেৰি দিছে তোমাৰ বহুখিনি হৰি বাল চাৰি পৰিছে
হয় হয় হয় মানে ইমান বাছ মানে হয় সেইটোতো মানে ইমান বাছ বাাছ আধুনিক বাছ বাছসমূহ ওলাইছে আজিকালি তুমি চাব গলে এই মানে বিদ্যুতত চলোৱা মানে সেইবিলাক মানে এইবিলাক অ য'ত মানে প্ৰকৃতিও মানে ক্ষতি নহয় এই পেট্ৰল ডিজেলৰ পৰা এনেকুৱা ধোৱা কাৰখানাৰ পৰা আৰু সেই আৰু দুই নম্বৰ কথা কথা মানে কি আৰু মানে সহজ হৈ পৰিছে যেতিয়া মন যায় তেতিয়া ওলাব পাৰিব মানুহ বিলাক
এতিয়া মানে হেৰি হৈছে এই যি যিবি যিবিলাক তোমাৰ আল্ট্ৰা আছে ডিলাক্স চেচাৰি এইবিলাকো নাই এইবিলাকো বন্ধ হ'ব চাবাচোন
অ কমি গৈছে কিন্তু আমাৰ মানে চহৰত চাব গ'লে মানে এইবোৰ বাচ মানে আজিকালি সেইবোৰ আছ মানে সেউজীয়া বাছ বিলাক আছে
হয় হয় এই তোমাৰ এই আলট আলট্ৰ বিলাকো বন্ধ হ'ব এতিয়া
কমিছে কমিছে
কমিছে কমিছে মানে নহয় মানে এতিয়া ই ভি বি এই বিদ বিদ্যুত চলা গাড়ীও ওলাইছে প্লাছ তোমাৰ হেৰি হৈছে এচি এচি থাকে তাত সেইকাৰণে মানে এতিয়া তুমি আলট্ৰ বিলাকতো নোৱাৰে নহয় এইবিলাক কৰিব এতিয়া এ তুমি গুৱাহাটীৰ গলে চাবাচোন চব এতিয়া এতিয়া গ্ৰীন কালাৰৰ বাছ
হয় হয় হয় নিশ্চয় দেখিছো মানে সকলো ক্ষেত্ৰতে আজিকালি মানে ই সেউজীয়া বাছসমূহ মানে এতিয়া যতেই দেখো মানে এতেই মানে তোমাৰে বাচখন মানে গুচি যায় এনেকে বাছ এতিয়াৰ দিনত আৰু আগৰ দিনত পা তাতকৈ মানে বহুত বেছি হৈ গৈছে
হয় হয় তুমি কি পাবা মানে নব্বৈ চনৰ আৰু তুমি নব্বৈ দশকৰ আৰু এ দুই হেজাৰ দশকৰ মানে তেতিয়া বাছবিলাক কেনে
অ প্ৰথম কথা এই বাছসমূহ মানে বহুত বহুত ডাঙৰ আছিল কিন্তু দেই ডাঙৰ আছিল বহুত বৃহৎ আছিল বহুত ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ আছিল আৰু থমো মানে ইমান মানে হেৰি পাত হেৰি আছিল আৰু পাতল পাতল আছিল অলপ অলপ টান আছিল হয় হয় টান টান আছিল অলপ চলপ কষ্ট পায় আৰু বহুত মানে দীঘলীয়া যাত্ৰা কৰিবলৈ কিন্তু এতিয়া সমূহ চাবাচোন মানে ৰাতি ৰাতি যিবোৰ যায় মানে এই বাছসমূহ ইমান ধুনীয়াকে মানে পৰিষ্কাৰ কৰি মানে ইমান ধুনীয়া মানে এটা দেখি হয় অঁ ৰাস্তা ঘাটো বেয়া আছিল
তেতিয়া দ দ গাটা আছিল তাত ৰাস্তাত
ঠিকে ঠিকে ঠিকে এই সেই আৰু ইমান ধুনীয়া মানে পৰিষ্কাৰ আৰু চিটসমূহ মানে ইমান আৰামদায়ক হৈ পৰিছে মানে দীঘলীয়া যাত্ৰাৰ কাৰণে মানে বহুত ধুনীয়া সম্ভৱ হৈ পৰিছে এইখিনিতে কথা এটা কওঁ মানে এই ৰাতি নাইট ছুপাৰত বাৰু তুমি কেতিয়া উঠি পাইছান নাই
এই নাইট চুপাৰত মই জাৰ্ণি বুলি পোৱা নাই
অ' নাই নাই ময়ো পোৱা নাই কিন্তু এবাৰ উপভোক
মোৰ মানে হেৰি যাবৰ ইচ্ছা আছে নহয় নাইটচু ওপৰত এটা মানে মোৰ প্ৰব্লেম যেন লাগিছে মানে নাইট চুপাৰত অলপ শৌচ পেচাবৰ কিবা প্ৰব্লেম আছে নেকি মানে
অ' শুনিবলে পোৱাত মানে আছে নোহোৱা নহয়
এতিয়া এতিয়া কিজানি কৰিছে মানে গাড়ীৰ ভিতৰত কৰিছে
অ' মানে বহুত বহুত মানে আধুনিক মানে বিৰাট আধুনিক বাছত মানে সকলো সম্ভৱ আছে আজিকালি গা ধুৱাৰ পৰা আদি কৰি তুমি শুনিবলৈ পাইছা চাগে কাৰাপ বান বুলি এসময়ত মানে সৰু মানে বাছ বাছৰ নিচিনা এখন আছে বা বুলি ক'ব পাৰি এই তাত মানে তুমি শুব শুব পৰা বহিব পাৰা মানে সকলো সম্ভৱ আছে তাতে
মানে আমাৰ ইয়াতো মই শুনিছো মাতে শুনা মতে আৰু আমাৰ ইয়াৰ বাছ বিলাক আগতো মানে আছে বোলে সুবিধা বিলাক
অ' আছে আছে আছে মানে নাইট চুপাৰ বুলি কবলে গলে হয় হয় ঠিকে ঠিকে ঠিকে
আছে বুলি শুনিছো মই। কিন্তু যাবৰ ইচ্ছা আছে নাই
ঠিকে ঠিকে মোৰো ইচ্ছা আছে মানে এটা এটা মানে হেনেকুৱা উপভোগ কৰিবলৈ মন যায়
হয় মানে আপাৰ আছাম চাইডত মানে লগৰ লগত যাবৰ ইচ্ছা আছে।
অ' হয়, হয় নিশ্চয় নিশ্চয় মানে আৰু
উম।
থিকেই। হয়, হয়, হয় আৰু সেই আৰু বম্বেৰ বাছবলাক চাবলৈ গ'লে চাবাচোন মানে দুই মহলীয়া আছিল কিন্তু।
অ' বম্বেৰ বাছ দেখিছো মই হয়, হয় দুই মহলীয়া কিছুমানৰ তিনমহলিয়াও আছে।
তিনি মহলি
আৰু তোমাৰ এইটো তুমি এইটো ঠিকে এইটো তুমি মনতে ভালে কৰি দিলা মানে মই এইটো তিন মহিলীয়া দুই মহিলীয়া বাছটো মানে এইটো ফৰেনৰ পৰা আহিছে বিদেশৰ পৰা আহিছে ইংলেণ্ড বিলাকত চাবাচোন। ইংলেণ্ডৰ বাছ বিলাক জাৰ্মানী টাৰমানী
ইমান ওখ ওখ বাছ! হয়, হয়, হয়।
চাবচোন চিনেমা মুখত দেখুৱাই মানে তিমলিয়া দুই মহলীয়া।
ঠিকে ঠিকে মানে ইমান সুন্দৰ সুন্দৰ বাছ হয়, হয় হয় সুন্দৰ বাছ কাৰণে মানে
কিন্তু!
বিৰাট ভাল লাগে বিৰাট ভাল লাগে অ হয় উম ঠিকেই ঠিকেই মানে সেই আৰু মানে যাত্ৰাটো মানে অতি সহজ ধুনীয়া হৈ পৰে। সেইবোৰৰ কাৰণে কিন্তু আজি যিহেতু আজিৰ দিনত মানে আমাৰ ইয়াত ক'ব গ'লে মানে অধিক বাছত কিন্তু মানে যান জটতটো মানে বেছি বৃদ্ধি পাইছে কিন্তু!
হয় হয় মানে। কিন্তু আগত থাকি অলপ কমি এতিয়া গুৱাহাটীত। মই গ গৈ চাবো মানে এতিয়া গ্ৰীণ বাছ কেইখান মান এৰিছে বেছি নহয় কিন্তু! আগত মানে বহু বাছ আছিল।
হয় হয় মানে এবছৰ দুবছৰ মানৰ যদি আগত চাব যে ইমান বাছ আছিল মানে কেতিয়াবা মানে কি আৰু দুৰ্ঘটনা সমস মানে হৈ যায় কেতিয়াবা কেতিয়াবা। মানে এটা মানে উ ৰাস্তাতে যদি ইমান বিলাক পাঁচখনমানান বাছ যদি একেলগে সোমাই থাকে যান জতৰটো নিশ্চয় সৃষ্টি হ'ব আৰু এই সময় নষ্ট হব মানে সৰু সৰু গাড়ীবিলাক বাইকসমূহ। সমহ বিলাক যায় তেওঁলোক মানে ওলাই যাব নোৱাৰিব বাছখন মানে আগতে এনেকে থাকি যাব
হয় এতিয়া কিন্তু যান জঁটটো কমিছে কি অলপ এতিয়া গুৱাটী
প্ৰশাসনে মানে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিছে
হয় কমিছে কিন্তু হেৰি অলপ কমকে বাছ বিলাক চিটিত পাম দিবলগীয়া হয় আমাৰ মেইন টাউন বিলাকক কমকে দিব লাগে অ অলপ কম হিচাপত দিব লাগে দছ কমতিকে দছ বৰাই দিব নালাগে কাৰণ এত সেইটো চবৰে নিজ নিজৰ নিজৰ গাড়ী হৈছে এতিয়া বাছত কোনেনো উঠে
উম ঠিকে ঠিকে মানে যেতিয়াৰ পৰা গাড়ীসমূহ মানে ওলোৱাছে মানে বাছ ব অলপমান হয়তো কমিছে মানে বাছৰ মানে মানুহ বুলি ক'বলৈ গ'লে আগতে মানে ইমান ভিৰ আছিল ইমান ভিৰত মানে মই কেতিয়াবা বিদ্যালয়লৈ গ'লে মানে চিট পোৱাটো একম আশা এৰি দিছিলোঁ মই ধেই সেনেকে মানে কষ্ট কৰি মানে হলেও মানে বাছত উপভোগ কৰি মানে সেনেকে বিদ্যালয়লৈ গৈছিলো মই উম সেইটোয়ে মানে মানে সেই কথা
এতিয়া ৰবা চৰ মানে হেৰিটো পালে পিছত বাৰু এতিএ কথা পাতিম নেকি আমি বাছৰ বিষয়ে
অ হয় হয় আজি মানে ভাল লাগিল কথা পাতি তে বাছৰ বিষয়ে মানে এটা ধুনীয়া এটা বাৰ্তালাপ কৰিলো তাকেই বাৰু ভাল লাগিল ঠিক আছে ভালে থাকিবা উম পুনৰ ফোন কৰিম বাৰু ঠিক আছে দিয়ক অ অ